অ',
হেল্ল',
অ, কাপো ধোই আছে
নাই এনেই আছো কওঁকচোন। কি কৰি আছে?
হেল্ল',
হেল্ল', অ, অ, আছো-আছো কি কৰি আছে আপুনি?
এই এনেই মই শুই আছো ৰ'বা অলপ।
উম, ভালনে খবৰ?
এ, আছো আৰ।
অ, আছো-আছো তুমি কি পঢ়ি আছা নে? নাই
মই নাই কাম কৰা নাই তেনেকুৱা একো। মই মানে পঢ়ি আছো ডিগ্ৰী পঢ়ি আছো।
অঁ,
এইবাৰ থাৰ্ড চেমষ্টাৰ পাম আৰু।
অ, আমাৰ মানে এখান দোকান আছিল দোকান থাকিলে মানে এটা ল'ৰা লাগিছিল ছিল দোকানত মানে থাকাকে নাই নেকি এনেকে আমাৰ কাপোৰ আছে তাৰমানে গামোচা বোৰ সেইঘৰ পাতৰ কাপোৰ আছে ততে ল'ৰা এ এটা লাগিছিল ল'ৰা এটা লাগিছিল আছে নে তাতে দোকানত? থকা ল'ৰা মই বিচাৰি আছোঁ পোৱা নাই।
তেনেকুৱা মোৰ লগৰ ল'ৰা নাই বাৰু আপোনাক থাকিলে মই এবাৰ। ফোন কৰি পিনে জনাই দিম।
অঁ ম অ। মানে মই ভাত বনাই দোকান চলাই মানে একেলগে চম্ভালোৱা নোৱাৰোঁ না। সেইকাৰণে মানে আৰু তাৰ লগত মানুহ এটা ৰাখিলে মোৰ অলপ সুবিধা হয়।
উম ত আপুনি চেলাৰীটো কিমানকে দিম বুলি ভাবিছে?
চেলৰাটো আৰু এ মিলাকে দিবা লাগিব আৰু যেনেকে, উম, যেনেকে হা?
মানে আপুনি ফাৰ্ষ্টতে কৰি ল'ব লাগিব নে কিমানকে তেতিয়া মই বাৰু
অ', মই আৰু কিবা এটা হাজিৰাটো মিলা কৰি আৰু দিম আৰু আপোনাৰ এনেই পোন্ধৰ হাজাৰ হ'লে দিনত পাঁচশকৈ হ'ব আৰু। পোন্ধৰ-পোন্ধৰ হাজাৰ মানকে দিব পাৰিম আৰু।
আপোনাৰ দোকানখন ক'ত আছে?
মোৰ দোকানখান, আমাৰ এটে ওচৰতে বেছি দূৰৰ নহয়।
আচ্ছা, আপোনাৰ এনেই ঘৰ ক'ত?
মোৰ ঘৰ ইয়াতে, গুৱাহাটীতে।
অ', আচ্ছা, উম, ঠিকে আছে বাৰু। এতিয়া ভাত বনাই আছে চাগে ন?
অ', অ', মই মানে দোকান চলে মানে ভাত বনে মানে একেলগ মানে চম্ভালিব নোৱাৰো না।
উম।
এনেকুৱা কিমান কি কৰিম! অ', দোকান মানে আমাৰ দুখন দোকান, এখনতো দেউতা থাকে আৰু এখন মইয়ো চলাওঁ আৰু এনেকে।
উম, ঠিকে আছে বাৰু।
আৰু আ সেইখনতো আজি এনেকে ৰিহা বাতি কা-কা-কাপোৰ আছ ছে, গামোচা আছে এনেকে নান ধৰণৰ বেলেগ-বেলেগ কানি-কাপোৰ আছে আৰু।
উম, ঠিকে আছে বাৰু।
তাৰমানে এটা ল'ৰা লাগিছিলে, এতে ল'ৰাটো ক'ত পাওঁ মানে বিচাৰি আছো আৰু।
উম, ময়ো সুধিব লাগিব বাৰু মোৰ লগৰকেইটাক।
অ', তোম, অ', অ' অ', আপোনাৰ লগৰ আছে না, লগৰ সেইকাৰ নে আপোনাক সুধিলো, লগৰ যদি কোনোবা আছে কাম বিচাৰি আছে, কাম পোৱা নাই। চাগে পঢ়া-শুনা কৰি যায় ঘৰতে আছে। এনেকুৱা মানে আৰু সেনেকুৱা হ'লে ভাল আৰু।
উম, মই সুধিম বাৰু আপোনাক। সুধি কিনে জনাই দিম ফোন কৰি কিনে এবাৰ।
থাকা জেগা, খাৱা জেগা, এইগিলাক কাৰণে টেনশ্যন নায়ে।
উম, মানে ৰুম দিব আপনি? আচ্ছা।
উম, পইচা পাই আমি এইবিলাক একো হেই নাই, খালি ল'ৰা টো অলপমান মদ নাখোৱা, ভাগে এনে ঘোৰা-ফুৰা নকৰা অলপ মান ভাল ল'ৰা লাগিব আৰু যি টি ল'ৰা হ'লে নহ'ব না। অ', এইবিলা মদ-পানী খাওঁ ল'ৰা-ল'ৰা হ টো নহ'ব। ন ঘোৰা-ফুৰা ইমান সেই নহ অলপ দোকানত থকা মানুহ অলপ কথা-চ থা ক'ব জানিব লাগিব আৰু।
অ', সেইটো হয় বাৰু।
অ', ভাগেটা কাষ্টমাৰ এটা আহিলে কেনেকে কাষ্টমাৰটোক ৰাখিব লাগিব অ', কাক কেনেকে হেৰি কৰিব লাগে হেইটো কথা আৰু জানিব লাগিব। অ' সেনেকুৱাই। এতিয়া কাষ্টমাৰ আহিব, এনেই আৰু দোকানখনানত থাকিলেতো নহ'ব।
উম, নহ'ব, নহ'ব।
আৰু মই লগত থাকিম, হ'লেও মই নাথাকিলেও ল'ৰাটো থাকি, থাকিব না। এতিয়া লৰাতোক মই থাকোঁতেই অলপ বুজাই দিব পাৰিম, শিকাই দিব পাৰিম, সেইটো এনেকৈ, সেইটো এনেকে চলিবা এনেকে কেনেকে কৰিবা সেইটো, সেইটো সেই কৰিব পাৰিম আৰু
উ'ম ক'ব পাৰো বাৰু, মই চাম বাৰু মোৰ লগৰ আছে নে কোনোবা ওলাব লাগে চাগে, আপোনাক জনাই
অ' সেইকাৰণে মই আৰু মই আৰু আজি লগৰ ল'ৰাবোৰে, ল'ৰাবিলাকে সুধিব লাগিব ল'ৰাবিলাকেহে জানিব ল-লগৰ ল'ৰা চৰা গিলাক কামত হে কৰি থকা আমাৰ মানে আৰু এতিয়া মইও গোটত যাই থাকিবা লাগে হে জ তই তাতে যাই থাকিবা লাগে গোটৰ মিটিঙত যাই থাকিবা লাগে মানে অকল দো দোকানত থাকিলে ইফালে গোটটো মোৰ মাৰা যাব, এতিয়া মামাই আমাক দহ হাজাৰ টকাতো দিলে, মই কামত অহা পালোঁ দোকানতো আমাৰ দিলোঁ এনেকৈ পইচাটো দোকানতো লাগে দিলোঁ সেনেকে, এই দোকান খানো ভালকে চলিব লাগিব ন
উ'ম হয় বাৰু পিছে মামাৰ পইচা দিলে, পিছে মামাই জুবিন তাক নিয়াই দিব নাই পিছে?
মামাই জুবিনদাই ন্যায় দিছে, মামা এতিয়া আৰু এ এ এইগিলাক কাম কৰি আছে, এতিয়া আৰু
ভালকে দিয়াচোন গণেশগুৰিৰ ফটো ম চিয়াইছিল না
অ' গৈ আছোঁ ৰ' গণেশগুৰি ফটো খন সেই তাতেই আলপ হাহাকাৰ লাগিছে আৰু সেইতো মানে সিমানত আমি মানে এতিয়া আৰু মামাক জুবিনক ন্যায় দিয়াটোৱেই বিচাৰো, জুবিনক ন্যায় দিয়াটোৱেই বিচাৰো ভাল আমি, আমি জুবিনৰ গান শুনিয়েই কিমান ডাঙৰ হ'লো আৰু মোৰ, লৰা ছোৱালীয়েও জুবিনৰ গান শুনি ভাল পায় এ' জুবিনক মানে আমি বহুত ভাল পাওঁ আৰু ৰাতিপুৱা শুই ৰাতিপুৱাৰ পৰা গধুলি বলে একদম ৰাতি শোক লাগে মানে জুবিনৰে গান আমাৰ মানে, ইমান ধুনীয়া ধুনীয়া জুবিনে গান গাইছিল মানে, কি ধুনীয়া মাতৰ সুৰ কি ধুনীয়া আৰু জুবিনটো আছিল, জুবিনেতো আছিল ভয় নকৰে
উ'ম ভগৱান, ভগৱান আছিলে।
ভ-ভগৱান অ' জুবিন ভগৱানে জুবিনেতো কাকো খাটিৰ নকৰিচিল জুবিন দাই জুবিন দাই কৈ থৈ গৈছিল, মই ঘেণ্টাও কাকো খাতিৰ নকৰোঁ।
অ' সেইতো মই ভাবিছোঁ আ' তাৰটো দেখিলো এতিয়া নুলাই আৰু গায়কো নুলাই জুবিন দাৰ
অ' নুলাই, নুলাই নাই, নাই, নাই জুবিন তাৰ দৰে গায়ক ওলাব নোৱাৰে
উ'ম বহুত গান গৈ থৈ গৈছে
অ' অ' বাপৰেই বহুত কাম হৈ আছে আমাৰ অসমত তাৰমানে একদম গান আৰু
উ'ম
আৰু এইকেইদিন এনেকুৱা গৰম দিছে না
ই একদম
তে কেইদিন
অ এই ই আমাৰ ইফালেও পুৰা গৰম লাগিছে এতিয়া মানে এতিয়া মানে আপুনি মানে মোক এতে মেইন কামটো কৰি দিব লাগিব নহয় আপুনি মোক নে এ ল'ৰাটো দোকানত থকা ল'ৰাটো বিচাৰি দিবা লাগিব মই তানে দোকানত থকা কাৰণে বিৰাট দিগদাৰ হৈছে চেয়াৰে এই গৰমত মোৰ সৈতে ল'ৰা তো আৰু বিচাৰি দিব না তুমি আহিবা পাৰিবা কেইদিনমানৰ কাৰণে
মই মানে পঢ়ি আছো না মই বৰ্তমান যাবলৈ নোৱাৰিম মই পঢ়ি আছো না
তুমি তোমাক মই জানোৱেই তুমি যদি মোক কেইদিনমান আহি পেলাই সহায় কৰি দিলা দোকানখনত থাকি তাৰি পিছত বাৰু ৰু তোমাৰ লগৰে ল'ৰা আনি পেলাই দোকানত ৰাখিলো হয়
উম মইয়োতো লগৰ ল'ৰা পালে মই তুমাক কৈ দিম মই তেনকে মানে যাব নোৱাৰিম উম মানে মোৰ ঘৰৰ পৰা মই একচেপ্ট নকৰে আৰু
অ দোকানত থকাটো পঢ়াটো বেয়া হৈ
অ পঢ়াটো মোৰ বেয়া হৈ যাব না সেইকাৰণে মানে ঘৰৰ পৰা মোক একচেপ্ট নকৰে
অঁ তোমাৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত মা আছে মই আছো আৰ ভন্টি এটা আছে আৰু পাপা আছে
অঁ ভালে তোমালোকৰ সৰু পৰিয়াল ভাল অঁ সৰু পৰিয়াল ভালে ইমান বস্তুৰ দাম মানে আৰু হ বেছি ডাঙৰ পৰিয়াল আজিকালি কৰিব ভয়ে লাগা হৈছে ইমান খৰচ পাতি ল'ৰা ছোৱালীক কিমান খৰচ দিবা লাগে কিমান পইচা দিব লাগে ইমান বস্তুৰ দাম
হয় বাৰু মামাই পইচা দি আছে মহিলাই এইবিলাকক আ মামাই পইচা দি আছে আৰু এইফালে বস্তুৰ দাম বাঢ়ে দি আছে
অ পইচাটো বস্তু দামতটো অলপ কমাই দিলে ভাল লাগে মামাক আৰু মামাইতো বহুত খনক কৰলায়ে মামাই ৰাস্তা চস্তা এনেকে ল'ৰাচ ছোৱালীক বহুত পইচা দিলে আঁচনি দিলে মামাক আহ মামাইটো বহুত আঁচনি দিলে ল'ৰা বিলাকক বাবু আচ চনি দিলে মইনা আচনি দিলে কিমান আমাক কৈ উম গোটৰ মহিলা বাইদেউবিলাক এই পইচা দিলে ন হাজাৰ টকা দিলে দচ হাজাৰ টকা দিলে মামাই আমাক বহুত দিছে বহুত দিছে মামাই আমাক পাইছো পাইছো পাইছো মই আৰু এনে সেনেকুৱা এতিয়া মামাই মানে আৰু আমাক সেইখিনটি সহায় কৰিছে সেই আৰু এইটো যদি মলপ বস্তুটো অলপ দামটো কমাই দিয়ে মামাই
কমাই দিলে
আমি আৰু মামাক আৰু ধন্যবাদ দিওম মামাক ধন্যবাদ দিছোয়ে আৰু তেতিয়াও আৰু মামাক আমি আৰু আৰু ভালকে ধন্যবাদ দিম মামাই আমাৰ বস্তুটো যে কমাই দিছে আমাক ঘৰখন পৰিয়ালটো চলাবৰ কাৰণে সুবিধা হৈছে এতিয়া মানে ইমান মানে দিগদাৰ হৈছে মানে আৰু আপ চাকৰি নাই চাকৰি নোহোৱা কাৰণে মানে আৰু এনেকে খাল বাত দকান পোহৰ এনকে দকান চকান এনকে চলাই থকাৰ বাবে হা অ সেনেকুৱা আৰু
অ ঠিকে আছে বাৰু
এইবাৰ মামাই জিকায়ো ভাল লাগিল আমি মামাকে ভোট দিলো এইবাৰো
অ, হয় হয়
মামাক ভোদ দি এইবাৰ আমি জিকালো মামাই আমাক এইবাৰ আগতে চাউল দিছিল হেই দিছিল এইবাৰ মানে মামাই মিঠাতেলটো আৰু চাহপাততো দিয়া কথা আছিল। এইবাৰ নাই দিব দিব। দিব আৰু বেছি দিন নাই আৰু এইবাৰো দিব দিম বুলি কৈছে আগষ্টৰ মাহৰ পৰা দিব আগষ্টৰ এক তাৰিখৰ পৰা আঁচনি গিলা মামাই চব দিম বোলি কৈছে অ চব আঁচনি দিব বাবু আচনি আঁচনি মইনা আঁচনি দালি চেনী যিমান জিগিতা আঁচনি দিছিল মামায়ে আগতে
উম।
সেই আঁচনি কেইটা আগষ্টৰ এক তাৰিখৰ পৰা দিব আৰু সেইকেইটা সেইকেইটাও পালে আমাৰ অলপমান সুবিধা হয়। নহয় নহয় দোকান খানত মানে আৰু ইমান হেৰি কৰিব নোৱাৰো না
উম।
ঘৰত আমাৰ তাতশাল আছে গামোচাৰ বাতি আছে মই ববই সময়ে নাপাওঁ মানে মাজে মাজে আৰু কেতিয়াবা অলপ অলপ বও সেনেকুৱাই আৰু আছে এনে এ ববাই সময় নাপাও সেইকাৰণে এটা ল'ৰা এটা বিচাৰি আছিলোঁ দোকানত
উম আপোনালোকৰ এনে তাঁতশাল কিমান কেইখন আছে?
আমাৰ শাল মাত্ৰ বেছি নাই দিয়া দুখানেই আছে। মানে দোকান আছে না দোকানত থাকিব লাগে আমি আমাৰ হা আছে আমাৰ এটা ননন্দ আছে ননন্দ জনে বোৱে আৰু মইও কে কেতিয়াবা বওঁ এনেকুৱা আৰু এনেকুৱা মিলাই পেলাই বওঁ আৰু দুজনী
অ ঠিকে আছে। দোকানো আপোনালোকৰ ঘৰৰ ওচৰতে হয়।
অ বেছি দূৰ নহয় অলপমান হেৰি কৰিব লাগে।
উম কথা নাই বাৰু দোকানত পিছে কেইটা বজাত যায় ৰাতিপুৱা মৰ্ণিং কিমানত যায় এনে
অ আমাৰ ৰাতিপুৱা দোকান খোলোতে নটা বাজেই আৰু ঘৰৰ পৰা চাৰে যায় মানে আৰু দোকান খোলাক লাগিল সৰা পোছাক কৰাক নটা বাজে
উম।
নটা বাজিয়ে দে ঘৰত ৰাতিপুৱা খাই বৈ যোৱা জনে অ দুপৰীয়া বাজে এ এটা বাজে দুইটাও বাজে কিমান টাইমত আহি পাও
ঠিকেই আছে বাৰু দোকানত এনে কোনে কোনে থাকে?
দোকানত দোকানত মই থাকো আ আমাৰ দেউতাক থাকে এনেকে খলা মিলাকে থাকো আমাৰ ননন্দো থাকে কেতিয়াবা। এনেকে থাকে আৰু আৰু মোৰ লৰাটো মানে সৰু হৈ আছে সিমান ডাঙৰ জানা হোৱা নাই এনেই থাকে লৰাটো